হেল্ল'!
অ' কি খবৰ?
অঁ, আছো-আছোঁ। আপোনাৰ? হেল্ল'! অ' কি কৰিছে?
অ' ভালে মোৰো। এই কাপোৰ চিলাই আছোঁ।
অ' কাপোৰ চিলাই নি আপুনি? কাপোৰ চিলাই নেকি আপুনি?
অ' অ'। কাপোৰ চিলাও অ', এই দহি লগাই আছো।
অ' অ', ভাত বনালে নাই?
ভাত বনালো, উম উম বনালো।
কি'হে?
এ মাংস-মাংস আনিছিলে।
অ'। আটচ্ছা! বাকী ঘৰত ভাল চবৰে? মইয়ো এনেই বহি আছোঁ।
অ' অ', ভালেই বাৰু বৰ্তমান।
অঁ অঁ মাটি ৰুইছেনে?
মাটি ৰুৱা নাই আমাৰ, এই কঠীয়া পৰা দেৰি যে। ৰুৱা নাই কঠীয়া পৰা দেৰি।
অ' অ', আটচ্ছা।
অ' আপোনাৰ ঘৰত কোন কোন আছে?
এ আমাৰ ঘৰত মই উম! মই, আমাৰ ল'ৰা, মানুহজন তাৰপা দেউতা।
অ' আচ্ছা।
উমঁ'।
উমঁ' ল'ৰা ডাঙৰ নে সৰু?
উমঁ' এ সৰু চতুৰ্থ শ্ৰেনিট আছে।
অঁ' অঁ' আচ্ছা' ভিনদৌ হত ঘৰতে আছে নে?
উম, ঘৰতে আছে এতিয়া।
অঁ' মাতিছে- আহিছাটো দেৰি হ'ল অকমান। তাৰ পাছত আজি, আজি আজি আকৌ মানে তাৰপৰা মানুহ ঘৰ কোনোবা মৰিলে।
অঁ।
বা বৰফ নাপা আকৌ চাগে দিন লাগিব চাগে অলপ। আৰু ডলনিত আছিলে। আমাৰ ওপৰত নহয় মানে যোন ঘৰ মাটি আছিলে সিঁ‌হতৰ
অঁ' অঁ'।
আমাৰ মানে দলনিত আছে আকৌ দলনিত এতিয়া ৰুৱ নোৱাৰি নহয় পানী হয়। একেবাৰে দেৰিকে ৰুব লাগিব আৰু অঁ' দলনিত পানী- হয়, তাকে দেৰি হ'ব চাগে ৰুৱা।
অঁ' অঁ'।
অঁ', অঁ'। অঁ' ভাত এতিয়া অঁ' কওক?
এ তোমালোকৰ ঘৰত কোন কোন আছে নো?
আমাৰ ঘৰত মা, দেউতা, মই তাৰপাছত আৰু দাদা দুজন আছে আৰু বৌ।
অঁ', অঁ' অঁ' ছোৱালী তুমিয়ে?
উমঁ' ছোৱালী মই অঁ', অঁ', দাদাহঁতে ঘৰত না থাকে বাহিৰত থাকে, এতিয়া ঘৰত আমি অকল তিনিজন আছোঁ।
অঁ', অঁ'।
দাদাহঁত আহি গৈছে বা বেছিদিন হোৱা নাই কলেজ- মই এৰা না, এৰিলো নহয় এতিয়া। এতিয়া ভণ্টীৰ লগতে হেৰিত যাওঁ ভণ্টেজনি লগত ফিল্ডত।
অ', অ'।
তাৰপাছত এই কাপোৰ চিলাওঁ এতিয়া আকৌ মইয়ো।
অ', তুমিও।
চিলাও মানে ইজন কমপ্লিট হোৱাগে নাই মানে শিকিহে আছোঁ আৰু। এইবিলাক
অ', অ'। অঁ', নাই নাই এনেই থকাতকে কিবা এটা কৰি থাকিব লাগে।
সেইটোৱে, আকৌ ছোৱালী মানুহৰ হাতত পইচা।
উম।
পইচাটো লাগিবই আৰু কাৰনে আকৌ কিবা জানো জানো। তাতো বাৰু একো নাই অঁন্তৰ চ'ব জানো আৰু ফুল চুল বনা পৰা ধৰি এইবিলাক কৰা। তাত হেৰী আকৌ আমাৰ মায়ে ইমান তাত চাত নলগাই যে। হেল্ল'।